এই ঘৰ আছো এনেই বিচনাতে শুই তই
মোৰ এয়া লাষ্ট বিছনাখনত পঢ়িছো।
ভাত পানী খালে নাই।
নাই খোৱা তুমি খালা।
মই খোৱা নাই ঐ এই ঘৰৰ মানুহে খালে মইহে খোৱা নাই।
অ আমাৰ বনোৱা নাই আজি আজি হাতৰ সুধি যে।
অ কেতিয়া কেতিয় পৰা লাগিছে আজিৰ পৰা নেকি।
নহয় নহয় তোমাৰ এ হেৰি তাৰিখৰ পৰা লাগিছে তেইশ তেইশ বাইশ।
বাইছৰ পৰা ন? আৰু কিমান দিন লাগে?
সাত দিন হ'ব লাগে আৰু, সাত দিনৰ মূৰত তুমি সুধিব হব লাগে।
উম, কি তোমাৰ তাত দিনত ভাত পানী নাই নেকি?
তোমাৰ কাইলে আজি ৰাতিহে খোৱা হব
ৰাতিহে খোৱা হব। ঠিকে আছে বা গলনে আছে
বা গ'ল বা তোমাৰ হেৰি তাৰিখে গ'ল ভাওনা পিছ দিনা খনে গ'ল। স্কুল আহিলে উম তাৰপিছত তোমাৰ এক তাৰিখ। আহিব এক জুলাইৰ পৰা বন্ধ হয় আৰু।
অঁ পোৰা এক মাহ নে?
উ পুৰা এক মাহ অ
পুৰা একমাহ দিয়ে ন সিঁহতৰটো আকৌ গৈ থাকিব নালাগে ন স্কুল তেতিয়লে ভালেই ঐ আকৌ আকৌ ঠাণ্ডাটো দিয়ে নে।
অহ অ ঠাণ্ডাত জানো দিয়ে নে নিদিয়ে।
তাইতো একে লাষ্টৰ দিনাখন নিছে তিনিদিন দিয়া নাছিল এডমিশ্যন।
অ অ অ।
প্ৰথম দিনা নাই ছেকেণ্ড দিনাও নাই একদম তিনি নম্বৰৰ দিনা হৈছেগৈ।
ঔ
এবাৰ কেনেকুৱা মাৰপিত মানে তোৰ
উম তই কি কি চাবজেক্ট লৈছে
এডুকেশ্যন মেজৰ তাৰপিছত মাইনৰত আছামিছ দিয়া আছে
উম
সেইখনেই ইংলিছ আছামিছটো থাকিবই আৰু কম্পালচৰি
উ সেইটোয়ে বাৰু আৰু এইডাল কি বুলি কয় আকৌ স্পদতো আকৌ বেলেগ ওলাব বুলি কৈছে
অওল ওলাব ওলাব আকৌ তোৰ এই লাষ্টৰ ফাল ওলাব জুনৰ
তাকে লয়েজ কাট অফ কিমান মাৰিছে
লৱেচ ফিফটি ফ'ৰ তলত গৈছে নেকি সম্ভৱ ফিফ্তি তলত যোৱা নাই নেকি
তেনে মই পাব লাগে বাৰু মই স্পটত এবাৰ চাই আহিমগে বুজিছা
লবি লৈ চাব পাৰ কাৰণ হেৰিয়ে পাইছে তোৰ কিমান আছিলে
ফিফটি ৱান ফিফটি
ফিফটি ওৱান ন তই পাব লাগে। মানে কি কৈছো জাগৰণে পাইছে ফিফটি ফৰত
আহ সি পাইছে উমম
তই এপ্লাই কৰিছিল নে নাই
কিন্তু স্পটত লব স্পটত হ'লে আকৌ এপ্লাই কৰিব লাগে নেকি
অ এপ্লাই কৰিব লাগিব একো নাই তই দুদিন বা দিনাৰ আগত চাইট খুলি দিবই পৰ্টেলটো আকৌ। বাকী দিনৰ আগত- খুলি দিলে তেতিয়া এপ্লাই কৰি দিলেই হ'ল আৰু এইয়া কলে হ'ল কপিলক অ বৰ বিশেষ টান নহয় বাৰু
উম এ এবাৰ শিকি লও পাৰিলে শিকিব পাৰি আৰু বাকী ওলাই যোৱা নাই কলৈকো
নাই যোৱা ঐ এইকেইদিন যোৱা নাই তহঁততো ওলাই অহা নাই হবলা ন
নাই এই বৰষুণ যে বহুত বৰষুণৰ কাৰণে কালি গৈছিলো খেলিবলে গোটেই হেৰি তোমাৰ পি্জেলৰ পানী তাৰপিছত লিখগাও পালোগে উম খেলিলো গে ৷
বাহ!
হেপাহা তুমাৰ
হেঁপাহ পলোৱালি আৰু ন খেলি। কিমান গৈছিল আমাৰ গাঁৱৰ পৰা মই ভলিতহে যানে
ভলিত আহিবা ন এই এ এক জুলাইৰ পৰা ভলীবলে খেলিম নেকি?
ভলিটো উলিয়াব লাগিব আৰু লাহেকে৷ মানে কি এই অলপমান ধৰ আবেলি হ'লে ৰ'দটো গ'লে
মানে তোমাৰ ভলীবল টো খেললে হ'লে আকৌ পোৱালিও হয় পোৱালিও আহে৷
পোৱালিও হয় প্লাচ এই এক্সাৰচাইজটো ভাল হয় নাই
অ তোমাৰ সেইটোৱে আৰু ক্ৰিকেটডালত ধৰিলেও তোমাৰ আৰু কি আৰু দি থাকিব লাগিব দিগদাৰ
এ সেইটো কাম কৰিব পৰা। কালি আমি দুয়টাই কথা পাতিছিলো যে এইবাৰ বল এটা আনিব লাগিব।
অ বল এটা আৰু ভাল নেট এখন আনিব লাগিব ৷
নেট এখনো আনিব লাগিব বল আগৰ আগৰ বলটো ভাল আছিলে সাতশ নে কিমান লৈছিল
অ
সেইবলতটো বেয়া নহয় কিমান আমাৰ এব এবছৰ গ'ল ন এইটো বল? নহয় খেলো বুলি কলেটো আমি এতিয়াও খেলিব পাৰো৷ তেওঁ কিন্তু ভাল গৈছে দেই বল
বলটো ভাল দেই এইবাৰহে গৈছে আগৰ নামঘৰ মুখৰ ওচৰত খেলিলে আগতে
নাযায়-নাযায় এই টিঙত লাগে যে আৰু নেট এখন কিমানমান লয় বা পাঁচশমান হয়তো পাইনে নে বেছি লয়?
পাঁচ ছশ মানত পাই যাব লাগে ভাল নেট এখন ৷
মানে অলটোতেল মই ধৰিছো তোৰ কিমান জান? প পোন্ধৰশ মান টকা হ'লে
অ এই পোন্ধৰশতকে পোন্ধৰশ বেছি উঠিব দিওঁ বুলি কলে ৷
অঁ সেইটো হয় ৷ প্ৰত্যেকে যদি তোৰ এশ মানকেও দিয়ে৷
অ-অ
হা হয়নে? ললো দাই দি দিব তিনিশ মান টকা৷
অহ
গম পাইছ নে?
হ
ক'লেই হল বোলো দুলু দা এনেকে হ'ব দিয়া মই দি দিম দুশ তিনিশ কিবা এটা ৷
দি দিব নিদিয়ে আৰু দিয়েও তো!
এইবাৰ যদি হয় বা তোৰ পইচা পাতি উঠাই এইটো অনলাইন আনি পেলাই খন অফলাইন নিব লাগিব নেটখন ৷
অ নেটখন অফলাইন আনিব লাগিব মানে তোমাৰ বলটোতো বাৰু ভালে আহিব কিন্তু নেটখন অকণ চাই-চাই আনিব লাগিব। ফাটা চটা ওলাই আকৌ বেয়া হ'ব নহয়৷
যাম আমি দুই তিনিটা টাউনলৈ
আহ এই ডাঙৰ কেইটা যাবা ডাঙৰ কেইটা জনা কেইটা৷
দুই তিনিটা যাম গৈ পেলাই লৈ আহিব লাগিব নেট এখন৷ আৰু বাকী আজি আহিবি নে?
উম আজি খেলিব আহিম এপাক আহিবা আজি এনে চাবলে?
নহ ন খেলিব নাযাও আজি মই ভাবিছিলো ওলাইহে যাম।
অ তেনে আহিবা আজি আহিম কপিল নগৰতে বহিম।
কালি সি নাছিলে তাৰ ডিউটি আছিলে আৰু ফোন মাৰিছিলো
অ সি আজি আহিব নেকি? নে নাইহে জানো আজি সোনকালকে পাবহি ন? আজি কিন্তু সোনকালকে গৈছে ডিউটিতে
সময়
উম সুধিবাচোন যদি আমিতো যাওঁৱেই বাৰু কালিহে নাই যোৱা কালি তোমাৰ ডিউটি আছিল বুলি কৈছিলো যে।
উম উম এ সন্ধিয়া আহিবি তই সৰহ উ মই এপাক যাম উম সিহঁতো যাবই সি অ তাৰ আকৌ জিম চিম থাকে নহয়। সি গৈ পাওতে মানে দেৰি হ'ব আৰু উম। তাৰপিছত এটা হেৰি প্ৰিম
উম।
তাৰ অকণমান দেৰি হৈ অহা। তাক কালি পাইছিলো বাৰু গোটেই কেইটাকে।
মই নাই দেখা কালি। এইকেইদিন দেখাই নাই।
চ পাম ই সিয়েই নাই আৰু মানুহ মেইন মানুহেই নাই। কি কৰিবি আজি ক'ত গাঁৱত খেলিবিগৈ নে নে লিখ গাঁৱত?
নাই নাই আজি গাঁৱতে খেলিম। কালি পৰহিপা ৰ'দ দিয়া আছেতো। কি কাই আজি চাগে শুকালে আজি নুশুকালেও মাটি চাটি দি হলেও মানে
হেৰি যায় নে লুলো দা যায় নে খেলিবলে?
লুলো দা যায় এতিয়া খেতি বাতি হৈ থকা নাই জানো? সেইটো কাৰণে হেৰি মন কৰা নাই। আকৌ জানদাও কালি জানদা ক ক'লো জানদাই আকৌ ওলোটাই বকিলেহে। মই এনে আহিছো বুলি ভাবিছ নেকি? বোলে। অ এইবাৰ বোলে কিবা তিয়াল্লিশ বিঘা নে বিয়াল্লিশ বিঘা মাতি লৈছে। তিনিটা মানুহৰ মাজত খেতি শুভন লৈ শোভনে লৈছে আকৌ জানদাই লৈছে আৰু এই ভাইটি দাই লৈছে নেকি ভাইটি লৈছে। হেৰিয়ে লৈছে অ বাবুৱে লৈছে এই হেৰি তোমাৰ
উম গজ গেজং।
গেজাইং গেজেং তিনটাৰ মাজত লৈছে খালি।
তিয়াল্লিছ বিঘা নে?
বিশ বিঘানে বিয়াল্লিশ বিঘা এনেকে মই শুনিছোৱে এনে বোলে খেতি কৰিব।
অতি সুন্দৰ এইবাৰ মানে ভাল খেতি কৰিব আৰু সিহঁতে।
খেতি ভাল হলে পইচা ভাল ঘটিব আৰু
আৰু বাকী এতিয়া কি ঘৰৰ মানুহ আছেনে নাই?
উম মানুহ ঘৰত নাই দেতাই এই পথাৰলৈ গৈছিলে, এতিয়া আকৌ ওলাই গৈছে বোলা নেকি? গৰু চৰাবলে।
খুৰি চাগে হেৰি নগাঁও?
খুুৰী মাটো নগাঁওতে আছে মই অক'লে আৰু।
আকৌ এই চাব লাগে নহয় ন ছোৱালীক
অ তাইক মানে স্কুললে লৈ যাব নোৱাৰে। আগতে লৈ গৈছিলে কিন্তু সেই তাত মানে অলপ এই সৰু পোৱালি নহয় তাতে চুচৰি বাগৰি থাকে লেতেৰা হয় আকৌ বেমাৰ চেমাৰ হয়। সেইটো কাৰণে ঘৰতে থয়।
আৰু মানে কি হয়, তাই চাবও নোৱাৰিব নহয়।
অ অ পাছ পৰা সম ক পুৰা উৎপাত কৰি ফুৰে এইটো
আৰু তাহে এতিয়া ধৰক খোজ চোজ কাঢ়িব পাৰে দৌৰি কৰিও নুফুৰে কিয় আৰু হয় দেই তাইও কিন্তু কথা কেইটা ভাল লাগে দেই।
আৰু আজি কি কৰি আছিলি তই যে কিবা কাম কৰি আছিল বুলি কলি।
অ এই আজি সাঠৰ সুধি হুইছিলো।
অঔ সেই কাৰণে। মই তাকে ভাবিছো ম বোলো কি ইমান কাম কৰি আছে ন ই।
আৰু ই ক'ত সোমালে হৰ কি ৱৰ্কশ্বপ?
এ সি কিবা কেমেৰাৰ এই এডাল কি বুলি কয় কিবা ক্লাছ শুই থাকে সিহতৰ কিবা মাজে মাজে মানে। লক চপ বিলাক আহি থাকে টো। কোনোবা ধৰিলে ছিনিয়ৰ কেমেৰামেন। শিকাই থাকে কিবা কিবি এইয়াক তেজপুৰতে নে ক'ত এইফালে এইফালে বোলা ঠেলামাৰ ফালে নেকি ন ক'ৰবাত
অ অ সি নাই মানে আজি।
সি ৰাতিপুৱা এঘাৰটা মানতে গৈছে?
নহ'লে গ্ৰুপত তাৰ মেছেজ।
বা
মইতো কালি দেখিেগে হাই হাং। কৈছা নাই মই কমপ্লিট কৰিমেই মই বোলো ঠিকে আছে দে হ'ব। কি কবি আৰু বাকী তোৰ কামটো কি হ'ল তই যে কৈছিলি?
মোৰ কামটো মই কৰি আছো বৰ্তমান এতিয়া।
কৰি আছ ন ঠিক আছে আজি বাৰু মই লগ পালে তোক। ভালকৈ ডিটেইলটো মই ল'ম।
অ ঠিক আছে ঠিক আছে।
সন্ধিয়া ন।
উম উম ছে
ই মানে কিয় কামৰ পৰা আহে পোৱা নাই জান নাই এইফালে তোৰ হেৰি খাইছে গৰা। সই যায়।
অ সেইটো কাৰণে।
সেইকাৰণে তাৰ ডিউটি বেছি পৰিছে।
এ পানী আহিছেতো।
বহুত বেছি পানী আহিছে সিহঁতে যলৈকে মাথাউৰি মাৰাইছিলে। তেইও উঠুৱাই নিব এতিয়া।
তাকে যে কি মাথাৰি মাৰিছে সটো মই কৈ। অ বোলো কি মাথা। এই মিছা তোমালোকে এইবিলাক? কৈছে কি কৰিম এতিয়া।
আহ
মই মনটো ম। কুব পেলাই হে হে হা হা।
থেততেৰিকা তাক আজি আহিলে দিম দে। ডাউন দিম দে দুইটাহে মিলি। ন
খুদি আজি। তাইক সুধিম চাবাচোন দিয়া দিয়া হ'ব দিয়া।